অ এয়া এই তাঁত এখন লগাইছো মানে। তাকে মহুৰা ফূৰাই আছো।
অ কি লগালা?
মই চাদৰ লগাইছিলো।
অ কেইখন ওলালে।
চাদৰ আপোনাৰ এখন ওলালে বাৰু কটা নাই।
অহ।
এ বেছি নহয় তিনিখন লগাইছো। হেল্ল' অ, অ।
অ
হে হেই মহুৰা ফূৱাই আছিলো।
ন'বৈ কি কি আছে?
নবৈয়ে তাঁত বৈ আছে।
ববৌয়ে?
ববৈও বহি আছে ওচৰতে।
ল'ৰায়ে।
ল'ৰা আপোনাৰ খেলি আছে
খোৱা নাই সি
নাই হুৱা
উ মই বোলো কা খব নাইকিয়া হল এনে অকমান বিচনাতে বা গৈছো বোলো খা খব নাইকিয়া হল কিনো হ'ল বোলো
অ খা খবৰ নাই বহুত দিন হ'ল খা খবৰে পোৱা নাই আপোনালোকৰ
তাকে সে যোৱাও নাই সে ফালে
উম অলো কি হ'ল মানুহ দেখা দেখিও নাই খা খবৰো নাই আৰু সেই অলপ মা কি ৰুব হৈছে বাৰু হা দিব মানে বোকা দিব চাগে
অহ
কালি সেই টেক্টৰ কালি এচাহ বোৱালে যেনি বা
অহ
তাকে সেই আৰু অহা দেওঁবা মানৰ পৰা দিম বুলি কৈছে
অ তাৰপৰা কালি বাবাক ফোন কৰি বাবাক বিচাৰি মোৰ লগো ফোন কৰিছিলে নহয় দাদাই
অহ
তাপা মই বোলো এই গৈছে গৈছে চাহ পানী খাবলৈ হেৰি আহিলে অ সি আমাৰ ঘৰত চাহখন খালেগেও হয় ইমানখন দূৰ আহিছে চাহ খাবলৈ হে হে মই বোলো হেৰি নহয় ইমান খণ্ড মানে ৰৈ ৰৈ দলঙতে বহি বহি আমনি লাগিলে গুচি আহিলে
অ
পানী অকণে দাদা নগৈ দিলে বনাই আছিলে তাৰমানালে খাই যোৱা বুলি কোৱা নেকি ল'ৰালকে খাইছে আৰু সিহঁতে চাহ পানী বনাই আছে নবৌ য়ে
মূলেক ফোন কৰিছে আৰু ইমানখন দূৰ যাব লাগে যে
অ
বহুত দূৰ যাব লাগে নহয় আমাৰ ইয়াৰ পৰা মাটিৰুৱালে বহুত দূৰ যাব লাগে
বাবাই যেনিবা কৈছে মই ঘৰলৈ গলে মোক খৰি চৰি ফেলিব লগাব মই সেইকাৰণে নাযোৱা এইফালে আহিলো বাবাওটে টেঙৰ আছে বাবা বোলিব ঘৰলে ঘলে ই কাম কৰিব লাগিব কামত লগাব
সেইটো হয় সেই যে এই কিবা কিবি খটুৱাই থাকে যে
অ সেইকাৰণে নাযাও বোলে সেইকাৰণে এইফালে গুচি আহিলো মোক বনাবলৈ কৈছে তাৰ পৰাা নবৈ বনাই থকা দেখি বোলো তাতে কওক আৰু বনাই আছে যেতিয়া
অ বাকী খুৰাহত আছে নাই
বাকী খুৰা কোৰ মাৰিবলৈ গ'ল পথাৰ
ভাত পানী খালে
ভাত খালো তাৰ পৰাা পিছফালৰ মানৰ ঘৰত আম খাবলৈ গলো
আমাকৰ যি লোৱা পলিঅ' আছিলে উ এয়া আমাৰ ওচৰৰ বহ দুজনী মই লগতে গ'লোঁ তাৰপিছত অকণমান ফুৰিলোঁ ইঘৰ সিঘৰকৈ এ এনেই তেনেকে বোলো ঘৰ ওলাই যাবলে নাপাওৱে
অহ
আজ বলো যাওঁ
ভাল কৰিলা ওলাই যাতে সোমা বলে
অ এনেই তেনেকে ওলাই যোৱা নহয় নহয়
অ লৰাক আকৌ টেঙা নোখোৱাবা আকৌ পলিঅ' খাই আহিছে অ ভাত দালি বনাইছিলো কলডিল ভাজিছিলো
অহ
তাপা সেয়াই খালো
টেঙা পানে সেই কাজি নেমু খালেও বেয়া নেকি?
ল'ৰাই কাজি নেমু খাব জানো, খাই জানো?
নহয় মানে মই হে মই দালি বনাইছিলো যে ৰাতিপুৱা যে নেমু চেপি দিছিলো। আজি মই পাহৰি থাকিলো কথাটো।
অহ। জানো মনৰ ল'ৰাই না অংচু মে নাই দিয়া খাবলৈ।
অ অ জানো তেতিয়াহ'লে টেঙা খালে বেয়া বুলি নহয় টেঙা খালে বেয়া বুলি জানো সেইকাৰণে ময়। চোৱা নাই সেই কিন্তু এই কাজি নেমুৰ কথা মানে পাহৰি দিলো। সেইটো মানে খেয়াল কৰিবলৈ নহ'লে। বাকী খবৰ খাতি ঠিকে আছে।
বাকী খবৰ খাতি ঠিকে আছে।
মাটি কেতিয়া পৰা ৰুব।
মাটি বিশ তাৰিখ মানৰ বা ৰুব লাগিব।
অ ঠিকে আছেওক। সেই ৰোৱনী লগাব নে ঘৰতে ৰুব।
বিশ তাৰিখ মানলৈ নহব চাগে সাতাইশ তাৰিখ মানলৈহে ৰুবলৈ হ'ব। ৰোৱনীয়ে এজনে সলনি ৰুম বুলি কৈছে।
অঁ অ, অ তেনেকে ৰুলেও ভাল আজিকালি সেই আপোনাৰ হাজিৰাও বহুত দাম হ'ল নহয়।
একে আহ অকলে অকলে মোৰ দোৱণি পথাৰ কাৰণলৈ যাবলৈ মন নাযায়ও।
অ আৰু হেৰি অ হাজিৰাতে আজিকালি আপোনাৰ খেতি। খতি কৰিও লাভ নোহোৱা নিচিনা হাজিৰাত যায় ট্ৰেক্টৰৰ হেৰিত যায়।
লোকৰ আধি খেতি কৰি একো লাভ নাই।
অ তাতে গুচিয়ে যায় দেখোন।
ৰোৱনী দাৱনী যদি নিজৰ নহয় আধি খেতি কৰি একো একো লাভ নাই। কষ্ট হেৰি পইচাহে যায়।
নিজৰ নিজৰ হলে মানে মাটিকন নিজৰ হ'লে অকমান নিজলৈকে ৰখে।
উম হাজিৰাক দিয়া হাজিৰাাক দিয়া মানে। মানে আ আধা পইচা যোৱা।
উম অকণো নৰয় নিজলে মানে নাথাকাই নিচিনা মোলে মলেও ওলায় কেতিয়াবা খেতি ভাল হলেতো মোলে মোলে ওলাই খেতি ভাল হলে তাকো নাই। এতিয়া যোৱা বছৰ যে আমাক গোতে পোক লাগি কিমান মেডিচন চটিয়াব লাগি। কিমান কি কৰিবলগীয়া হৈছে। তাৰ পিছতহে কেইটামান পাইছোগে
হয়। আমা পোকে ইমান নাখালে। টেক্টৰে পাব। আমাৰ আগত যোবছৰ ইমান পোক নালাগিলে আকৌ দেই কাষতে খাই গ'ল।
অ, অ আমাক আকৌ লাগিলে আমাৰ ধিয়ে মেডিচিন। চতিয়াবলগীয়া হৈছে।
কলা কৰিছিলে ঘাঁহবু খাইছে আলি।
অ একদম মানে হেৰি চাপৰ কৰি মানে একেবাৰে নাইে মাটিৰ লগত লাগি গৈছিলে। মানে হ'ব বুলি আশা খিনিয়ে আৰু। তাৰ পিছত যেন তেনে হ'লগ মানে হ'ল মানে কি এটা এডাল এডাল তেনেকুৱা নি
আহ
এনেকুৱা হ'ল।
তাৰাপা তুমি আজি কাউলগত কথা পতাই নাই নেকি?
নাই পতা হেৰি অ ফোনচটো চাবলে নোপাওৱে ল'ৰাটোৱে লগত লাগি থাকো। আকৌ দিনেও যায় ল'ৰা যিহে দুষ্ট হৈছে নহয়। কি কৈছো মানে আপোনাক ফোনটো চোৱাবলৈও সময়ে নাপাওঁ মায়ে ফোন কৰিলেও মায়ে। কয় তাকে তোৰ যে কথা পাতিব বোলো কথা পাতিব লাগ মানে ল'ৰা যাহ পৰা মোক কথা পাতিবলৈ সময়ে নোপাওঁ।
অহতোন।
ফোনটো আনিলে তাকে লাগে বান্দৰ চাওঁ কিবা চাও। চাও এনেকিয়া বুলি ফোনতটো তাক লাগে যে সেইকাৰণে নুচোয়েই ফোন।
বকে ল'ৰা ছোৱালীক মোবাইলতটো নিদিবা দেই।
সেইকাৰণে ফোনৰ পৰা নিজে আছো আঁতৰি আছো আৰু।
অ কম কমাবা, কমাবা।
পাৰিলেও এতিয়া ককা আ হতে গালি পাৰিবলৈ নিদিয়ে যে।
অ আলহুৱ আৰু এটা লৰা আৰু কিমান আলহসুৱা।
সেইটোও ককা নাতিনক বিলাক থাকিলে কিছু ক্ষেত্ৰত ভাল কিছু ক্ষেত্ৰত বেয়াও।
ৰখি দিবলে হয় আৰু অ ৰখা মেলা অকমান। মাক বিলাকে সকাহ পায়।
অ সেইকাৰণে সৰকাহ পাই কিন্তো কিছুমান ক্ষেত্ৰত বেয়াও মানে সেই যে এচাটো। দুষ্ট এটা কৰিলেও নকবি নকবি সি বুজি নাপায় মোৰও নাপায় এনেকৈ কয় যে।
অ অ এ অকমান ডাঙৰ হলে ভাল হ'ব।
দুচাট এচাট দিবলৈও নোৱাৰি ধামকিএটা।
কেতিয়া পি তাই কেতিয়া পিটিব নাহোৱাও।
না পিটিব মানে তেনেকে সেই কোনেনো পিটব তেনেকে কথাটো কৈছো।
আহ। ডাঙৰ হ'লে পিতিব লাগে এতিয়াই নাই হোৱা তাক পিতিব ই এতিয়া দুষ্ট হ'বই আৰু অকণমান দুষ্ট নহয় এতিয়া ভালকে দুষ্ট। হ'ব।
উম আপুনি আমাৰ ল'ৰাক দেখাই নাই নহয়। সেই সৰুতেহে দেখা।
সৰুতে হে দেখা ডাঙৰ হোৱাৰ পৰা নাই দেখা।
উম আহিব, আকৌ ইফালে এপাক আহিবচোন।
যাব লাগিব ল'ৰাটোলে মনত পৰে অ কেতিয়াবা যাবলৈ মন যায়।
এ খেতিলে নমা আগতে আহিব নবা খুুৰাৰ লগত এদিন।
পৰহিলে মানে জানো মানুহ এজনী যোৱা কথা আছে। যদি যাওঁ বুলি কয় তেতিয়া এপাক মাৰিবলৈও আছে বাৰু।
অ আহিবচোন আহিব।
কাইলৈ ন নাম আ পৰহিলে যাম।
কিমান দিন হ'ল দেখাও নাই আপোনালোককো দেখা নাই।
তাকে তোমালোকৰ লোৱা ঠিকে আছে তোমালোকৰ। চাদৰকেইখনো চাবলৈ যাবলৈ মন আছিলে পৰহিলে মানে যাম চাগে।
অ আহিব আহিব। এই কি বুলি ক ফোন এটা কৰি আহিব।
ফোন এটা কৰিম বাৰু।
ভাত পানী কেইটামান বনাই থাকে কাৰণ ইমানখনন দূৰ আহি। খালী মুখনে পঠ খালী মুখনে পঠিয়াবলৈও বেয়া লাগে নহয়।
তাকে নবৰহত ঘৰত ভাতটো খোৱাবা নে তোমালোকৰ ঘৰত খোৱাবা। অ, অ নবোৱা আকৌ খং। উঠি যাবা বুলিব যেনি আহিলে আৰু তাত বোৱাৰ ক্ষতি কৰিবলৈ।
হেই নকাই নকয়।
অ তাত বৈ আছে নে ফুল বাচিছে নে কিনো।
ফুল বাচি আছে অ সেই ব ভাগৰখনত বৈ আছে যেনিবা।
আহ
হে মুখখন আছে আৰু ব'বলে।
আছো দিয়া নাই ফুলহে মাৰিছে নাই বুটা দিছে।
হেৰি ভুটা দিছে।
কাষৈ দুফালে দুটা কাষৈ দি পেলাই মাজত বুটা দিলেও ভাল লাগে।
অ তেনেকে দিছে তেনেকে দিছে অ।
তোমাৰখনো তেনেকুৱা কৰিবা নে। অ দুফালে দুটা কাষৈ দি মাজ মাজত বুটা দি দিবা উম ভ ভাল লাগে তেনেকেই ভাল লাগে।
তেনেকুৱাই কৰিম বুলি ভাবিছো আৰু কি হয় নাজানো।
অ মই মোৰখনতো তেনেকুৱা কৰিম নেকি।
অঁ ৰঙাখনত।
অ ভাবি আছো মানে দেই তেতিয়া। এতিয়া মেখেলাখনো ধৰি লও সেইটো ষ্টাইল বেলেগ এটা ষ্টাইলৰ হ'ব।
অ হে নহয় মেখেলাখন মেখেলাখন আগতীয়াকে লগোৱা নাই জানো।
মেখেলা খে জোৰ ওলালে নহয়। সেইজোৰ ওলালে সেইজুৰ এক্সট্ৰাই মেখেলা এইকণ ৰঙা মেখেলা। সেইখন আছে মোৰ সেইখন আকৌ মণি নবৌ নিম বুলি কৈছে নোবৌজনীয়ে।
অ, 'অ, 'অ। হে কি বুলি কয় ধুনীয়া লাগিব আকৌ। আপোনালোকেও ধুনীয়া লাগিছে বাৰু দেই।
তাকে কেনেকে পিন্ধাই নে নহয় তাক পিন্ধিবলৈ
উম এদিন পিন্ধি লওক পিন্ধি পেলাই মোক এদিন দিব আৰু পিন্ধিবলৈ। উম তাকেই। বাবা আহিলে অ। বাবা এই পথাৰ পৰা আহি সোমাইছেহি।
অ, 'অ।
বাক বাৰু ঠিক আছে হ'ব দিয়ক তেতিয়াহ'লে।
অ হ'ব দিয়া অ বাবা আহিলে।
উম। উম।